অ কোৱা
শুনিছ নে মোৰ মাতটো
হয় শুনি আছো
এ আহিছো শুই উঠি তুমি
মই তোমাৰ হেৰি আজি কম্পিউটাৰ ক্লাছ আছিলে
অ
কত কৈছিলো গৈ পেলাই এতিয়া মানে আহোতে সময়ত কি হ'ল মানে বৰষুণ দিলে বৰষুণত উম দেখিছাই তোমাৰ কি হ'ল মানে এতিয়া গাটো কিবা জ্বৰ চৰ্দি নিচিনা অলপ সেনেকা
অ অ বৰষুণ পৰিলে নেকি
অ বৰষুণ একদম দপ দপে এতিয়াও বৰষুণে দি আছে তোমাৰ কুলাহ হৈ আছে ধুমুহা আহিব আহিব পায় এনেকুৱা মাহত জানোঁ এনেকুৱা দিনত ধুমুহা আহে জানো
যা নো এতিয়া তা গম পোৱা নাই মানে মই
হয় বাকী তুমি কোৱাচোন দৰাচাকি সকলক
পাহৰি থাকিলো নহয়
এই ভালে পচাই দিয়া
মই, ভিনি, আমি আৰু
তোমাৰ মাত অহা নাই কিয়বা
হেল্ল'
শুনিছা নে
তোমাৰ মাতটো অলপ অকমান অকমান কে আহি আছে মই শুনাই পোৱা নাই
এতিয়া শুনিছা নে
নাই
তই কেনেকে গম পালা
হেল্ল'
শুনিছ, শুনিছনে
তুমি কি হেডফোন লগাইছা
নাই নাই হেডফোন ঘৰত আছে
অ
কি কৰি আছা তুমি
হা
হয়
কি কৰি আছ
হয় কি কৈছ
কি কৰি আছ তুমি
মই বিশেষ একো নাই দিয়া মই মানে আহিছো তোমাৰ এই আমাৰ পথাৰ ফালে আহিছো অকমান মানে অলপ বতাহ মাৰি আছে যে দিনতটো গৰম বৰষুণো দিলে এতিয়া অলপ মানে অলপ বাহিৰলে ওলাই আহিছো
অ
তুমি পিছে ভাত খোৱা বোৱা হ'ল দিয়া তুমি পিছে হেৰি এ কিবা কালি কৈ আছিলা নহয় কিবা আজি বিয়া আছে বোলে কিবা এয়া হেৰি বিয়া তোমাৰ ভেকুলী বিয়া কি হ'ল বিয়াখন
বিয়া ৰাতিকেহে হব হ'ব ৰাতিকে
যাব নে নাই
যাম
ক'ত পাতিবনো নামঘৰত নে কি
অ নামঘৰতে পাতিব দৰা আনিব যাব লাগিব
দৰা আনিব দৰা আনিবলৈ যাবা অ কিবা কিবি খোৱা বোৱা আজি কি হ'ব তাত
খোৱা বোৱা আনি খিচিৰি খোৱাব
খিচিৰি খুৱাব ন
খিচিৰি আৰু আচাৰ হ'ব
অ ভাল ভাল ভাল ভাল খুৱাব লাগে আচলতে আচলতে কি হয় মানে আমাৰ যি পৰিৱেশ পৰিৱেশটো মানে বিনষ্ট হৈ গৈছে ন আজিকালিৰ দিনত মানুহে এইবোৰ মানে পাতিবলৈ নলয় এতিয়া মানুহবোৰে এইবিলাক পাহৰি গৈছে নীতি নিয়মসমূহ আজিকালি যেতিয়া তোমালোকে পদক্ষেপ লৈছা পাতিম বুলি
হয় হয় হয় ৰাতি ভাত কিহেৰে খালা
ভাত সেয়া কলো নহয় দালি কঁঠাল গুটি
অ অ মনত পৰিলে সেনেকুৱা আমাৰো আছিলে এতিয়া
অ হ'ব পাৰে হ'ব পাৰে
উ
উ
কি কৰি আছ এতিয়া
মই মানে তোমাৰ পথাৰত আহিছিলো গৰুজনী নিবৰ কাৰণে আহিছো মানে
অ
অ মানে আজি আলহী অলপ অহাৰ কথা আছে কি হয় নাজানো আৰু
ক আলহি
অ মানে ভিনদেউহত আহাঁ কথা আছিলে।
অ আহিব নে আহি আহিলে
অহাই নাই এতিয়ালৈ নাহিবই নেকি চাগে ফোনো মৰা নাই
আহিব চাগে
নেজানো আও এতিয়া মোক কৰিব কৈছিলে আপোনাৰ মানে দুপৰীয়া বাৰটা মান বজাতে অহাৰ কথা এতিয়া লৈ অহা নাই যদি আও কত আহিব
সিহঁতেৰ মানে কয় কৈ পেলাই আকৌ সিহঁতেৰ মানে লগতে পাল্টি মাৰি দিয়ে। বুজিছ।
হ'ব পাৰে হ'ব পাৰে। বাকী খা খবৰ ভাল ন।
অঁ ভালেই দিয়া, তোমাৰ?
অ আছো আও যেন তেনে এতিয়া।
তুমি এনেকা, অঁ ঠিকে আছে। তুমি এনেকা কাৰোবাৰ ষ্টেটাচ পাইছা নে মানে এনেকুৱা কবাৰ ইণ্টাৰ্ণশ্বিপ যোৱা এনেকুৱা।
অ মানে মই আচলতে মই আজি হোৱাটছএপত মই মানে আজি অ মই মানে অনলাইন মানে খুব কম পৰিমামানে গৈছো, এবাৰ গৈছিলো নে দুবাৰ গৈছিলো জনো। মানে ভাল নালাগে যাবলে আজিকালি আৰু মানে কিনো কৰিম গৈ পেলাই, তেতিয়া ষ্টাৰ্ছ মছ চোৱাই নাই মই চাই পেলাই যদি কি আছে মই চাই পেলাই যদি কিবা পাওঁ তেতিয়া তোমাক মই জনাম দিয়া ফোন কৰি পেলাই জনাম দিয়া হ'ব।
অঁ নাই নাই মই হক সুধিছোহে মই বাৰ গাব্যক ফোন কৰি পেলাই সুধিব পাৰিম মানে।
হয় হয়, কাৰোবাৰ আজি আছিলে নেকি?
অঁ তাই আজি আছিলে আৰু।
অ মানে আমাৰ কেতিয়া?
আকাও আজি আছিলে।
অ অঁ আমাৰ আজি আছিলে জানো।
অ আৰম্ভ হৈছে, আমাৰ আজি নাছিলে। আমাৰ আজি নহয়।
অঁ ভালকে ডেটটো চাইছিলা নে তুমি?
হয়।
সিহঁৰ আকৌ কেতিয়া হ'বনো?
সিহঁতৰ আজি জানো গ্ৰুপত কিবা দিয়েনে সিহঁতক এক্সটা এক্সটাকে ভগাই দিলোঁ। এতিয়া আকৌ সিহঁতে ভাগত সেৱা হ'ব।
মানে কেইদিন হ'বনো এইটো কামটো।
কাৰণ সপ্তাহ দছ দিন হ'ব চাগে আৰু।
সপ্তাহ দহ দিন ন। অঁ এ ভালেই হ'ব দিয়া ন। মানে তোমাৰ এইটোত কিবা কিনি হেৰি আৰু কি কি দিয়ে মানে তাৰপা চব বস্তু দিয়ে নে ঘৰ পৰা কিবা কিনি নিব লাগিব।
শুনিছানে? তোমাৰ মাতটো শুনা নাই। তোমাৰ মাততো শুনা নাই।
লাগিব।
অঁ হয় হয়, তোমাৰ মাতটো শুনাত অকণ হেৰি সমস্যা আহি গৈছে। খিলে।
অঁ, ঠিকে আছিলে। এতিয়া শুনিছ?
অঁ শুনিছো শুনিছো।
অঁ আজি দেৰি দেৰিকে গৈছে দেই মই আজি ইমান দেৰিকে মানে- কাম এটা কাৰণে গৈছিলো।
হয়।
এতিয়া সেই মানে জান হেৰি হত যে জানমণি যে অঁ সিহঁত তেতিয়া গ'ল। তাইক তেতিয়া সোমাই যোৱা দেখিছোঁ। তাই বহুত দেৰিকে গৈছে, এনেও তাইৰ পৰীক্ষাতো দেৰি দেৰিকে আহে।
ন সিহঁতৰ চাগে তোমাৰ মানে তোমাৰ এয়া ভাতিবেলা পৰিছে কাৰণে দেৰিকে গৈছে নেকি?
নহয় ক'ত ভাটিবেলা চববিলাকত চ ল'ৰা- ছোৱালী আছে চববিলাকত ছোৱালীবিলাকক চব আগবেলাই দিছে, ল'ৰাবিলাকক ভাটিবেলাত দিছে। কিছুমানক আগবেলাই দিছে, কিন্তু আজি মানে আজি মানে চব গৈছে ভাটিবেলাই চব গৈছে।
হয় -হয় -হয়- হয়।
মানে আজি প্ৰথম প্ৰথম দিনাখন চব মানে আগবেলাই যাব লাগিব তাৰ পিছতে ভগাই দিয়ে চাগে। কৈছে নহয় গোপত এনেকে ভাগ কৰি দিম বুলি।
হয়, হয়। মানে এই এই বস্তুটো শিকিলে মানে কি হ'ব মানে? মই বস্তুটো বুজা নাই অকন বুজাই দিয়াচোন।
এই মই নিজে বুজি পোৱা নাই কি ক'বা আৰু ইণ্টাৰ্ণশ্বিপ মানুহে চাকৰি কৰাৰ আগত কৰে।
হয়। আমি পঢ়ি থাকোঁতে অৱস্থালৈ কৰিছো। আমি মানে ইয়াৰ পৰা ওলাই পেলাই কি মানে মোৰ মোৰ ভাগত পৰিছে মানে তোমাৰ যি আমাৰ মম আছে মম বাতি মানে মমৰ বাতি কেনেকে মানে বনাই প্ৰস্তুত কৰে। সেই বিষয়টো মোৰ তাত পৰিছে এতিয়া মই মানে কি মানে এয়া ইমান কষ্টকে পেলাই পঢ়ি শুনি পেলাই কি মম বনাবলৈ যাম নেকি?
এই নাজানোঁ দিয়া, মই ও মানে একে।
তোমালোকৰতো কিবা হেৰি কিবা খোৱা বস্তুবিলাক কেনেকে মানে ঠাণ্ডা সচেত সচেতন কৰি ৰাখিব পাৰি কেনেকে ভালদৰে ৰাখিব পাৰি সেইবিলাক শিকাইছে। তোমালোকে কি বি এ টো তোমালোকে মানে বি এ টো পাছ কৰাৰ পিছত মানে খানা বস্তুবিলাক মানে ভালকে ৰাখিব লাগিব নে কি?
হয় মই মানে নিজে ফ্ৰিজ হৈ যাব লাগিব চাগে। ফ্ৰিজতহে খানা বিলাক থৈ দিয়ে ন বনাই কৈ এইবিলাক মানে নাজানো আৰু মানে এনেই এনে কিছুমান মানে আন আননেচেচাৰী কিছুমান মানে বস্তু দি দিয়া নিচিনা কৰিছে আৰু দিয়া পইচাবিলাক লৈছে। লৈ পেলাই এইবিলাক কাম কৰি আছে।
হয়, হয় এইবিলাক আচলতে নাপায়। এইবিলাক তেওঁলোকে আচলতে শিকাইছে ভালকে শিকাওক, কিদৰে তোমাৰ মানে সমাজৰ মানে কিবা খিনি তোমাৰ যে কম্পিউটাৰ কম্পিউটাৰৰ ক মপিউটাৰ কম্পিউটাৰ বা টেকনলজি তেনেকুৱা কিবা এটা মানে এটা ক'ৰ্চ দিয়ক, বা বেলেগ কিবা কিবি আজিকালি বিভিন্ন ধৰণৰ সামাজিক মাধ্যমত
কৰিলে হয় পইচা পায়, কিন্তু আমাৰ এইটো ইন্টাৰ্ণশ্বিপত আকৌ নিজে পইচা দিবহে লাগে। ইণ্টাৰ্ণশ্বিপ কৰিলে পইচা পায়। আমি আকৌ এই ইন্টাৰ্ণৰ্শ্বিপ কৰিব লাগিব দিনে ৰাতি গৈ মানে গৈয়ো আকৌ একো মানে ফু কিছুমান ফটুৱা বস্তু টো শিকিব লাগিব দিয়া।
সেইটোৱে সেইটোৱে সেইবোৰ আচলতে আমাৰ সমাজৰ কাৰণে বহুত বেয়া। এই আচলতে এই চৰ কাৰখনে মানে নতুন নতুন নিয়মবোৰ আনিছে ন মনে বহুত বেয়া হৈছে এইবিলাক নিয়ম।
এই চৰকাৰ বুলি নহয় এইটো মানে হেৰিয়ে কৰে এইবিলাকত ইউনিভাৰ্চিটিয়ে কৰে এইবিলাক য অলপ আনিছে আনিছে বাৰু এটা ভাল বস্তু শিকাৱক ন। তোমালোকক বাৰু কিবা এটা শিকাইছে দিয়াচোন তেওঁ কিবা এটা।
হয়, হয়।
মানে যোনবিলাক বিলাকহতৰ ভালকে পঢ়ি ছে এইবিলাকাহঁতে ভালকে শিকিব, যোনবিলাকহতে এইবিলাক কা খানা বনোৱা ন কিবা বনোৱা আজিকালি চোন মোবাইলত চালে ঘ চাহ বস্তুবিলাক পায় আছো চব পাবলে হয়, অলপ ভাল বস্তু এটা -
হয়, সেইটোৱে সেইটোৱে। তেওঁলোকে এতিয়া মানে কি কি সময়ত কি কৰিছে - কি নাই কৰা মানে একো ধৰিব পৰা নাই।। মানে অহাকালি অহাকালি নহয় অহা পৰহিলৈ আছে নেকি ন আমাৰ?
হয়, হয়। পৰহিলে আছে আমাৰ।
পৰহি পৰহিলৈ গ'লেহে মানে গম পোৱা যাব আও, কি মানে তাত খোৱা বোৱা দিব নে ঘৰ পৰা লৈ যাব লাগিব?
উম তোমাক দিব যোৱা তোমাৰ চব দিব যোগাৰ একেবাৰে। ক'ত দিবগৈ, তুমি সেই অকৰা সময়ৰ কাৰণে থাকিবা আৰু দহটামান বাজিব- এঘাৰটা বাৰটা বজালেকে থাকিব, তোমাৰ আকৌ চাৰে তিন কেইটা বাজিব বা সময় দিয়ে। সেইটো অনুসাৰে যাবা আৰু তুমি কৰিবা আৰু শুকান পানী খাবা আৰু গুছি আহিবা।